হেল্ল'।
অ মোৰ মাতটো শুনিছানে।
হয় হয় শুনিছোঁ কওক।
কি কৰি আছা এতিয়া।
মই আপোনাৰ আছিলোঁ অ অলপ কাম অলপ কৰি আছিলোঁ।
অ অ অ বাকী অ অ ময়ো তোমাৰ এই এনে বিচনাতে শুই আছিলোঁ। অ অ অ বহুত দিনৰ মূৰত ফোন কৰিছোঁ আচলতে। কি হৈছে মানে ব্যস্ত হৈ পৰিছোঁ যে। অকণমান মানে। অ মানে। বহুত ব্যস্ততাৰ মাজত আছোঁ সেইকাৰণে মই বহুত দিনৰ মূৰত ফোন কৰিছোঁ।
হয়।
অ তোমাৰ আচলতে খবৰ কেনেকুৱা?
মই ভালে আছো বাৰু দিয়ক তুমি
অ অ মইও সেই মোৰো ভালেই আৰু তাকে। অ আজি অকমান অ এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত অকমান আলোচনা কৰিম বুলি ভাবিছিলো।
অ কোৱাচোন বাৰু
অঁ তুমি আগ্ৰহী নে। আলোচনা কৰিবলৈ।
আগ্ৰহ ধৰা এনেকুৱা বিষয় কিবা যদি বিষয় থাকে। যিটোৰ জৰিয়তে মানে ধৰা আমাৰ প্ৰজন্ম ধৰা কিবা এটা, মানে আমাৰ সহায় হ'ব পাৰে আৰু
হয় অ, মানে আজি কিহৰ বিষয়ত আলোচনা কৰিম বুলি ভাবিছো গম পাইছা নাই।
কোৱা চোন?
এই আমাৰ এতিয়া দেখিবলৈ পোৱা গৈছে যি বেকাৰত্ব সমস্যা। বেকাৰত্ব মানে কি? কি আচলতে গম পাইছ নাই তুমি?
ধৰা নিবনুৱা সমস্যা আমাৰ
অ মানে বেকাৰত্ব মানে হৈছে নিবনুৱা। আচলতে ইয়াৰ ইয়াক সমস্যাসমূহ আমি দেখিছোৱে এতিয়া বৰ্তমান। আমাৰ সমাজতে আছে বহুত নিবনু নিব- নিবনুৱা মানুহ গতিকে আম- আমাৰ আচ- আচলতে গোটেই ভাৰতখনতে আচলতে নিবনুৱা সমস্যাটো অত্যাধিক দেখা গৈছে হয় নহয় বাৰু?
হয়, হয়।
গতিকে আমি আজি আমি অকণমান এই নিবনুৱাৰ যি সমস্যা। আৰু তাৰ সমাধানৰ কিছুমান উপায়ৰ বিষয়ে অকমান আলোচ- আলোচনা কৰিব বিচাৰিছোঁ।
হয়।
অ মানে নিবনুৱা মানে আচলতে কিনো?
নহয় নিবনুৱা মানে ধৰা- কিন্তু এতিয়া ধৰা যদি আমি সংক্ষিপ্ত যদি এতিয়া নিবনুৱা মানে কি যদি ক'বলৈ যাওঁ ধৰা। আমাৰ বৰ্তমান যিটো যুগ ধৰা এতিয়া আমি যিটো কবিংশ শতিককাৰ আমি যিটো বসবাস কৰি আছোঁ। কিন্তু এইটো যুগত আমাৰ দৰে ছাত্ৰ-ছাত্ৰী কোনো মানে ধৰা, বেকাৰ বুলি কবলে বেয়া লাগে মানে শব্দটো। কিন্তু আমাৰ মানে এতিয়া বৰ্তমান শিক্ষা ব্যৱস্থা মানে সকলো শিক্ষিতই হৈ পৰিছে। আমাৰ যিটো যুৱ প্ৰজন্ম কিন্তু সেই শিক্ষিত সক- সকলৰ তুলনাত কিন্তু আমাৰ এই ভাৰতবৰ্ষত সিমান খিনি নিযুক্তি কৰিব পৰা চাকৰি মানে এতিয়ালৈকে ওলোৱা নাই। আৰু এই নিবনুৱা সমস্যা। আজিৰ সমাজৰো, আমাৰ যিখন দেশ দেশৰ বাবে সামাজিকৰ লগতে এটা আথ অৰ্থনৈতিক সমস্যা হৈ পৰিছে।
হয় হয় হয় নিশ্চয় নিশ্চয়
ধৰা তোমাৰ এনেকুৱা হৈছে হাইস্কুলীয়া শিক্ষা বা উচ্চতৰ বা ডিগ্ৰী এনেকুৱা শিক্ষা গ্ৰহণ কৰাৰ পিছতো বহু যুৱক যুৱতীয়ে উপযুক্ত কৰ্ম সংংস্থাপন পোৱা নাই।
নাই নাই নাই পোৱা নাই পোৱা হয় নিশ্চয়
ইয়াৰ মূল কাৰণটোৱে হৈছে জনসংখ্যা বৃদ্ধি বা দক্ষতাৰ অভাৱ উদ্যোগৰ সীমিত বিকাশ সেই ক্ষেত্ৰত জৰিয়তে মানে আমাৰ নিবনুৱা খিনি
হয় অ অ আচলতে সেইটোৱে আচলতে নিবনুৱা মানে তুমি কৈয়ে দিলা আচলতে বস্তুত কি
হয়
আচল অ আচলতে এইটো আচলতে এটা অতি গুৰুত্বপূৰ্ণ বিষয় গম পাইছা নাই। এতিয়া আমাৰ দৰে যদি যদি আমি আমাৰ উঠি অহা নৱপ্ৰজন্মই আমি যদি আচ আচলতে এই বিষয়টোৰ ওপৰত গুৰুত্ব নিদিওঁ আচলতে তেনেকে নহব আমি আচলতে এই বিষয়টোৰ ওপৰত আচলতে আমি সকলোৱে অহ গুৰুত্ব প্ৰদান কৰিব লাগিব গম পাইছা
হয় হয়
অ মানে এতিয়া বৰ্তমান সময়ত দেখা গৈছে বেকাৰত্বতো মানে কি হৈছে নিবনুৱা সমস্যাটো দেশৰ মানে অন্যতম। প্ৰথম এক ডাঙৰ সমস্যা এতিয়া অ মানে বহুত শিক্ষিত যুৱক যুৱতী য়ে কি হয় অহ ডিগ্ৰী লাভ কৰাৰ পাছতো আচলতে উপযুক্ত চাকৰি নাপায়
নাপায় নাপায়
তুমি তুমি এতিয়া কৈয়ে আহিছা সেইটো কথা হলেও মই আকৌ এবাৰ আকৌ এবাৰ সোঁৱাই সোঁৱৰাই দিছো
হয়
অ তাৰ পিছত আচলতে ইয়াৰ ফলত কি হৈছে গম পাইছা নাই, আমাৰ দেশৰ অকল আৰ্থিক সমস্যাই নহয় ইয়াৰ ফলত আমাৰ আহ, মানুহৰ যি মানসিক চাপ আৰু সত পাহা গম পাইছা নাই? সেইবিলাকো আচলতে বৃদ্ধি পাইছে।
সেইটো নিশ্চয়, ধৰা তোমাৰ এ যেতিয়া মানে এজন বয়-বয়সিয়াল ধৰা তুমি- ভোতাধিকাৰ প্ৰাপ্ত বা প্ৰাপ্তবয়স্ক এজন যুৱকে, যেতিয়া বেকাৰত্ব এই সমস্যাৰ জৰিয়তে এখন ঘৰত বহি থাকিবলগীয়া হয় আৰু তেওঁ লাজ, মান, শংকা আৰু ধৰা পৰিয়ালৰ অধীনস্থ হৈ থাকিবলগীয়া হয়, যাৰ ফলশ্ৰুতি নিজেই অলপ লজ্জা অনুভৱ কৰে। কিন্তু, এ এতিয়া ধৰি আমি সাম্প্ৰতিক সময়ত চাবলৈ যাওঁ, ধৰা আমাৰ ইলেকশ্যন ইতিমধ্যে হৈ গৈছে, আৰু অ আৰু এই সমস্যাৰ ক্ষেত্ৰত কিন্তু, যদি মানে যিমানখিনি লাগে পৰা নাই যদিও, কিন্তু চৰকাৰে এই কাৰ্য মানে এই পদত কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে যে সমস্যা সমাধান কৰিবলৈ।
হয়-হয়, নিশ্চয়-নিশ্চয় কৰিছে, অ'হ
কাৰি কাৰিকৰী আৰু ব্যৱসায়িক শিক্ষাৰ ওপৰত কিন্তু চৰকাৰে অধিক গুৰুত্ব দিছে বত বৰ্তমান সময়ত।
হয়-হয়-হয়
আমাৰ অস, আমি ধৰা অসমীয়া হিচাপে বা আমি অস অসমৰ বাসিন্দা হিচাপে, আমাৰ এটা দুখৰ আৰু চিন্তনীয় বিষয় হৈ গৈছিলে আমাৰ যিটো কৃষি ব্যৱস্থা, সেই কৃষি ব্যৱস্থা ধৰা বত তমান এজন যুৱক বা এগৰাকী যুৱতীয়ে নিজকে কৃষক বুলি কবলে মানে লজ্জা অনুভৱ কৰে।
নিশ্চয়-নিশ্চয় কৰে, এইটো আমাৰ দেখা গৈছে সমাজত দেখা গৈছে, হয়-হয়।
নিম্ন পৰ্যায়ত বুলি ভাবিছে, কিন্তু আমি যদি বিশ্লেষ-বিশ্লেষ বিশ্লেষণাত্মক ভাৱে যদি আমি চাবলৈ যাওঁ। তেতিয়া সেই কৃষি ব্যৱস্থাটো একচোৱেলি আমাৰ অসম চৰকাৰধনস্থ যিবোৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেট আছে। সময়ত আছ আছে অসমৰ বাহিৰত আছে বা আমাৰ ভাৰত বৰ্ষত আছে।
হয় হয়।
সেই ডিপাৰ্টমেন্টবোৰৰ জৰিয়তে আমি বহুতো মানে উচ্চ পৰ্যয়ৰ আমি কাম কৰিব পাৰোঁ।
হয় হয় আপুনি মই আপুনি কি কবলৈ কৈছে মই অ আপুনি কি কবলৈ বিচাৰিছে সেইটো মই বুজি পাইছো। আচলতে কি গম পাইছে। আমাৰ এতিয়া আমি আমাৰ এই যি নিবনুৱা আচলতে সমস্যাটো এই সমস্যাত টো যদি আমি আহ এই সমস্যাটোৰ বিষয়ে আমি আহ এইটো আচলতে সমা সমাধান কেনেকৈ কৰিম সেইটো আচলতে আমি আহ আলোচনা কৰাটো আচলতে উচিত। গম পাইছা নাই আমি আমি কেনেকৈ সেই সমস্য সেইবিলাক আমি আচলতে এনেকৈ সমাধান কৰিম
অতি দৰকাৰ।
আমি আচলতে অকণমান। চাব লাগিব। এ মানে আমি কেনেকৈ সমাধান কৰিম বুলি কলে এতিয়া আমি চৰকাৰে অধিক উদ্যোগ যদি স্থাপন কৰে। এটা ঠাইত আমাৰ এতিয়া দেখা গৈছে। এতিয়া অ' বহুত মানে এনেকে শিক্ষিত নিবনুৱা নিবনুৱা কি হৈছে এনেকে? ঘৰতে এনেই, বহি থাকিবলগীয়া অৱস্থা। মানে, অ'! নিদি, মানে উপযুক্ত পৰিমাণৰ চাকৰি নাই। হয় নহয় বাৰু অ 'এতিয়া কি হৈছে এই ঘৰত যে মানুহবোৰ বহি থাকিব লগীয়া হৈছে শিক্ষিত নিবনুৱাসকল। তেওঁলোকৰ বাবে কি কৰিব লাগে আম আমাৰ ভাৰতত আচলতে অধিক পৰিমাণে যিসমূহ উদ দুু সেই উদ্যোগ সমূহ আচলতে উন্নত কৰিব লাগে উদ্যোগ নতুন উদ্যোগ স্থাপন কৰিব লাগে গম পাইছা নাই। তেতিয়াহে আচল আমাৰ সেই নিবনুৱা নিবনুৱা সকলে আচলতে মানে এটা কৰ্ম সংস্থাপন পাব। যাৰ ফলত আচলতে তেওঁলোকে অ পইচা অ ইনকাম কৰিব পাৰিব গম পা
হয় নিজে এটা উপাৰ্জন কৰিব পাৰিব তেওঁলোকে।
পদক্ষেপোৰ আমি গ্ৰহণ কৰিব লাগিব তেতিয়াহে আ
হয়।
অ নিবনুৱা মানে সমস্যাটো আমাৰ দূৰ হব গম পাইছা নাই? তাৰ লগতে কি হ'ব লাগিব আমাৰ যুৱক যুৱতীসকলে চাকৰি ওপৰত নিৰ্ভৰ নকৰি আচলতে আমি আগমও আগ উদৰি হোৱা দিশত আমি আগবাঢ়ি যাব লাগিব গম পাইছ নাই
হয়।
আকৌ আমি উদ্যোগৰ কথা কৈছো যেতিয়া আমি ক্ষুদ্ৰ উদ্যোগ আকৌ ষ্টাৰ্টপ আৰু অনলাইন ব্যৱসায়ৰ জৰিয়তেও বহুত কৰ্ম স- সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পাৰোঁ।
অ আপুনি যে ক'লে ষ্টাৰ্টআপ সংস্কৃতি আমাৰ যিটো আহি পৰিছে এতিয়া। সেই ষ্টাৰ্টআপ সংস্কৃতিৰ ওপৰত ধৰক আমাৰ যিখন চৰকাৰ- চৰকাৰে সেই স্ব নিজনমূলক কিছুমান আ আমি গ্ৰহণ কৰিব লাগিব আৰু আমি দেখিছো যে বৰ্তমান জিলা পৰ্য্যায় যিহেটো চেমি কণ্ডাক্টৰ ব্যৱস্থা হৈ গৈছে। আৰু এই ছেমি কণ্ডাক্টৰ জৰি়য়েতো আমাৰ ধৰক বাহিৰৰ পৰা বিদেশী মানুহ নানি আমাৰ থলুৱা যিখিনি যুৱক যুৱতী তেওঁলোকক যদি আমি নিযুক্তি দিব পাৰো সেই ছেমি কণ্ডাক্টৰ ষ্টাৰ্ট ষ্টাৰ্ট আপ যিটো সংস্কৃতি আছে তেতিয়াৰ পৰা আমাৰ বহুত সহায় হ'ব সেইখিনিৰ পৰাও। এতিয়া আমাৰ যিটো আমাৰ আপুনি কলে যে প্ৰথমতে বিষয়টো উত্থাপন কৰিছে যে যিটো আপোনাৰ বেকাৰত্ব যিটো সমস্যা সেইটো আমাৰ এজন ব্যক্তিগত সমস্যা নহয় ই মানে আমাৰ সমাজ আৰু দেশৰ এটা ডাঙৰ সমস্যা হৈ পৰিছে। আৰু এই সমস্্যাতে আমি মানে সমাধানৰ যদি উপায় যদি নিবিচাৰো বা আহ চৰকাৰীয় শাসকীয় পক্ষই যদি ইয়াৰ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে ভৱিষ্যতে মানে আমাৰ। অসমতে হওক বা ভাৰত তে হওক বহুত এটা ডাঙৰ বিপৰ্যয় মানে দেখা দিব।
হয় হয় হয় নিশ্চয় নিশ্চয় অ আচলতে অ আপুনি কলে যে এককাৰত্ব কেৱল এজন এজন ব্যক্তিৰ সমস্যা নহয়। হয় হয় নহয় এই আচলতে সমগ সমাজ আৰু এখন দেশৰ আচলতে সমস্যা নহয় নে
হয়
অ তয় হদাই আচলতে দক্ষতা আত্মনিয়োগ আৰু কৰ্ম সংংস্থাপনৰ যি সুযোগ সেই সুযোগ বৃদ্ধি আচলতে ইয়াৰ জৰিয়তে সে এই সমস্যাস সমূহ আচলতে সমাধান সমাধান কৰাটো সম্ভৱ গম পাইছা নাই আমি আমি আমি যিমান পাৰো আমি যিমান আহ ব্যৱসায় বাণিজ্য আমি উদ্যোগ আমাৰ যিমান হয় আমি সিমান আচলতে আমি প্ৰতিষ্ঠা কৰিব লাগে। আমি ব্যৱসায় তাৰ দিশত আমি আগবাঢি যাব লাগে।
হয় নিশ্চয়
অ এ আমি এনেদৰেহে আমি আমাৰ এই আমাৰ যি ভাৰতৰ নিবনুৱা সমস্যা সেই সমস্যাক আচলতে আমি আহ পিছপ পিছ পেলাব পাৰিম। গতিকে আহ আজি আমাৰ এই যি বিষয় আমি বিষয় আমি আজি ইয়াতে সামৰিবলৈ বিচাৰিছো
হয়
গতিকে আশা কৰিছোঁ অ আজি অ ময়ো আপোনাৰ পৰা বহুত নজনা কথা জানিবলৈ সক্ষম হৈছো। আৰু আপুনিও আপুনিও যাতে আমাৰ এই যি বাৰ্তালাভ বাৰ্তালাভৰ পৰা আপুনিও নিশ্চয় ক
নিশ্চয় উপকৃত হৈছো ইয়াৰ পৰা।
নিশ্চয় আপুনি উপকৃত হৈছে। অ গতিকে আশা কৰিছো আগলৈও যাতে আমি এনেদৰে অ বাৰ্তা লাভ কৰিবলৈ সুযোগ সুবিধা লাভ কৰো। তাৰে কামনা কৰিলো অ গতিকে আজিলৈ ইয়াতে
আপুনিও ভাল লাগে ভৱিষ্যতে যদি ধৰক কিছু কিবা সহায় লাগে। আমি নিশ্চয় যোগাযোগ কৰিব পাৰিব।
অ নিশ্চয় নিশ্চয় অ গতিকে আজিলৈ ৰাখ খিছু ধন্যবাদ অঁ ধন্যবাদ।